হেল্ল' অ শুনিছা নে? অহ?
অ দিবা হয় অ অ অ। শুনিছো দিয়া তুমি শুনা নাই নেকি?
শুনিছো।
অ অ সেই নেটৱৰ্ক
অঁ কম দিচষ্টাৰ দিয় অঁ
উম
একে নাহিলা মই আছো এনে তুমি নাহিলা আহিম বুলি
তাকে তাকে নহয় মই অকমান ভেজালত আছিলো যাম দিয়া বুজিছা যাম বাৰু উ জনাম দিয়া তোমাক যোনদিনা যাওঁ আপুনাক জনাম বাৰু মাহঁতৰ ভাল
অঁ ভালেই ভালে ভাল মানে হে কিনোৱা ভাত পানী খালো খাই কৰি লৈ এই বাহিৰত ফালে অকনমান মুকলি বতাহ এটা মাৰিছে বোলো
আজি বহুত গৰম আমাৰ ইয়াত
গৰম তাকে হেৰি নহয় এ
অঁ কোৱা
এ তুমি কৈছিলা যে বোলে তোমালোকৰ কিবা কিবি পুলি আছিলে লৈ যাম বুলি
অঁ কৈ আছিলো কৈছিলো নিম নিম গ'লে নিম আকৌ কেলে নি নিম এতিয়া আছে আছে উম ডালিমৰ আছে তাৰপিছতে এইটো কি আছিলে হেৰি উম এইটো পনিয়ল এনেকৈ কিবা তি ঢেৰ পুলি লগাই থৈছে দেউতাই তুমি আগ গৈছিলে কৈছিলা যে নিম নিম কেলে নিনিম বাও মানে ভাল জেগাতেটা আছে যে যোৱাৰ আগত হেৰি হ কৰি দিব দিম উ খাই দিব দিম যিহেতু আকৌ গছ তুলি ৰোৱাত বা এনে গছ চছ ৰোৱাত বহুত চখ ন আমাৰ দেউতা আমাৰ ককাও আছিল তেনেকুৱা উম
মই মই নহয় মানে মই মই ভাবিছিলো কি জানে এ এতিয়া এনেকুৱা ৰ'দ ন উঘালি দিলে আকৌ
অ নাই নাই উঘালি থোৱা নাই অ এনে ৰ'দত তো মই বাৰ দেউতাসুধি লম এনে কোৱা আৰু ত ৰোৱে নে নোৰোৱে উম জোৰ কৰিলে গৈ আছে চাগু কি এনেকুৱা ৰ'দত ব খুন পৰিব লাগিব নেকি বৰুখুণ পৰিব আজি ৰ'দ দিছে বুলিয়ে যে তোমালোকৰ ফালেও গৰম আজি ৰ'দ
গৰম উম তাকে বোলো সেই মই মাক ক'লো যে মায়ে হলে যে বোলে হেৰি কি বুলি কয় এ ৰ'দত আনি ৰুলেহি পুলি থবা বাচছে নে নাবাচ সেইটো কাৰণে অকণ বৰষুণৰ দিনতে আনি
অ অ অ আচছা বাৰিষা আহি আছে আৰু আহিলে আৰু ধৰা বাৰিষা এইটো জেঠ মাহ ন আহাৰ উম
তেওঁ আহিলে কৈছে হেৰি এনেই আহিলে আহিব পুল কেইটা আনাকে এনেকুৱা ৰ'দত পুলুলি কেইটা আনিব নালাগে তেনেকে গৈছিলে মই বোলো কিজানি আহিম বুলি কৈছিলে আজি যি উঘলিয়ে দিলা নেকি
নাই নাই উঘালা নাই উঘালা নাই অ অৱশ্যে পুলি ৰোৱা ক্ষেত্ৰত আকৌ বৰষুণ টো লাগে ন
লাগে তাকে
উম উম
নহ আকৌ মাতিপা এ তাৰ ধৰ ধৰা হেৰি কৰি থাকে ন আকৌ সেইটো আকৌ বেলেগ এঠাইত নি পেলাই ৰোওঁতে আকৌ সেই মাটিখিনিৰ লগত মানে সম্পৰ্ক ৰাখি অ হেৰি হওঁতে আকৌ এনেকুৱা ৰ'দত বা কি হয়
উম বাকী উম পঢ়া শুনা চলি আছে ন
বাকী পঢ়া শুনা চলি আছে আৰু
উম ময়ো এই টিউশচন কেইটামানো কৰো গৈছো দেই মই এনে নাথাকো বাৰু টিউচন কেইটামান কৰো ঘৰুৱা কামতো অ এ নাই নাই আৰু নহয় মোৰো অভিজ্ঞতা এটা হৈ থাকে ময়ো কিবাবিলাক পৰীক্ষা পাতি দিম বুলি ভাবিছো সেই এটা কথা কথা আৰু মানে জানো যায় জ্ঞানতো
তুমি ফৰ্ম ফিলাপ ফৰ্ম ফিলাপটোকে কৰিবলৈ তোমাৰ হাতত পইচাকেইটা থাকিলে তুমি বিচাৰিব নালাগে ঘৰত ন অ কিবা এটা নিজৰ মনতটো গলে বোলে ত লো তেনেকে ভাবিবলৈও
সেইটোৱেই সেইটোৱেই
ত কিবা এটা কৰি থাকিব লাগে এনেই থাকিলে বেয়া কিবা এটা কৰি থাকিব লাগে মই তাকে এতিয়া পৰাই ভাবি থাকো কি কৰিম কি কৰিম
নাই তুমিও তেনেকে হেৰি কৰি লৈ পেলাই কমপ্লিট কৰি লৈ পেলাই তুমিও তেনেকুৱা কৰিবা আৰু বিশেষকৈ সদ্যহতে গভমেণ্ট চাকৰি পাব লাগিব বুলি কথা নাই নহয় এনেই কিবা কৰিব পাৰা প্ৰথম টিউচন কৰিবা সেইটোৱেই আৰু টিউচ নটো আৰু এটাৰ কাৰণে ভাল কি জানানে নিজৰো অভিজ্ঞ
অভিজ্ঞতা বহুত হয় বহুত হয় আমি মানে কি হয় এতিয়া কিছুমান বস্তু আমি এৰি থৈ আহিলোঁ ন
এৰি থৈ আহিলো
অ সেই বস্তু খিনি এতিয়া আকৌ এবাৰ চাই দিলে মানে নিজৰে মনত পৰি যোৱা নিচি না হয় মানে আগৰ সেইটো কাৰণে ভাল আৰু প্ৰেক্টিচটো হৈ থাকে মানে মা হত ভালে আছে
উম
এ গৰম তাৰপিছ মই বোলো অহা কথা কৈছিলে এতিয়ালৈকে নাই ফোন এটাও
তাকে মই হয়তো নেক্সট সপ্তাহত গলে জনাম দিয়া তোমাক ন
আহ
মানে এইটো সপ্তাহত চাগে নোৱাৰিম
কাম আছে কিবা
অ মোৰ অলপ কাম আছে এতিয়া আৰু মই কিবা বনোৱা চনোৱা কামো কৰো ন অলপ সেই কিবা জেলি চেলি জাম চা মানে এনেকুৱা আচাৰ চাচাৰ তেনেকুৱা কাম অলপো কৰো মই মানে এনেই নাথাকো
অ এতিয়া আমৰ বনালানে নাই আচাৰ
সিদিনা বনাই উঠিলো। তাৰপিছত আৰু বিচাৰিও যে উ', বিচাৰি আছে, আম খিনি বনাই
মই পঢ়ি শুনি লও আৰু লৈ পেলাই ট্ৰেইনিং লবলৈ যাব লাগিব। অ',
আহ', আহিবা-আহিবা-আহিবা-আহিবা আহ-আহ-আহ, আহিবা-আহিবা একো কথা নাই জানিব লাগে, সকলোৱে জানিব লাগে।
মানে এবাৰ দুবাৰ চাই ললে তেতিয়া পাৰা যাব বস্তুটো।
পাৰা যাব পাৰা যাব উ', উম', আৰু মই বেলেগত কতো নোচোৱাকৈ মই আচলতে বেলেগত নোচোৱাকৈয় বনাও দেই মই এনে বনোৱা কামটো কৰি মই ভাল পাওঁ বাৰু। যেনে চ ৰ গভৰু ছোৱালীো ভাল নাপায়। ন মই ভাল পাওঁ কিন্তু। আগৰ পৰাই তাই বাকিকামত কিনো বনুৱা কামত অ', ভাল পাওঁ, মই বৰ টান লাগে অকন মানই নহয় যথেষ্ট টান লাগে। কৰো মানে ধৰা তাৰ পৰা কিবা এটা ইনকামো আহিল আৰু। আৰু মানে খাই বেয়া নাপায় ৰাইজে। বাৰু ভাল পাও বুলিয়ে কয় যেতিয়া আৰু এটা উৎসাহ পাও ন।
অ', তাকে নহয় সেয়াই মানে বস্তুটো বেয়া হ'লে প্ৰথম সেইটো কাৰণেহে চাবলৈ লাগে। বস্তুটো যদি বেয়া হয় কিবা এটা জানি লোৱা পিছত সেইটো ভাল। হ'লে ভাল লাগে নহয় জানো।
কিয় নহয় মই সেই মধুৰিয়াম এজোপা আছে সেইজোপাও মই যে বনাও কিনা ম জেলিত খিনিতকে ভাল হৈছে বুলি কৈছে ছবি যোৱা বছৰো বনাইছো। তাৰ আগৰ বছৰ বনাইছো আৰু এইবাৰতো এই ফুলিছে মধুৰিআম এয়া ফুল আছে। চিজন হলে মানে আকৌ বনাম বুলি ভাবিছো।
তিনিজোপা মান আছে মোৰ অধুৰিআম গছ সেইটোও মোক শিকাই দিব
বনাব পাৰা বনাব পাৰা তাৰ খালি পৰিমণ এটা আছে সেইমতেদি পৰিমাণ যদি ঠিক থিকে থাকে হয়। তোমাৰ ধুনীয়া পাৰফে ব
ন নেকি।
উম', মই মই মানে কি জানা মই কতো টপছ ই টিপছ হোৱা বা কিবা নহয় মই আচলতে এ আমাৰ ককা আছিলে ককা থকা দিনৰ পৰাই এ আমাৰ গোল নেমু আছিলে ককাহঁতৰ উম মোক মই যাওঁ নহ তালে আগতে পৰীক্ষা চৰীক্ষা কিবা দি পেলাই যাও মামা ঘৰলৈ গ'লে তেতিয়া মানে মোক বনাবলৈ দিয়ে ত মেকে বনাম মই মানে নি আইিয়া কৰি বনাও ব বনোৱা পিছত ইমান ধুনীয়া হয় মানে বাকলি চাকলি যে গোটতেৰে গোল নমু টো কৰো আছে াৰ হেৰি কৰো বা কাজি নিমুখ কৰো তেনেকে নিমখত দি পেলাই প্ৰথম নিমখত দি উঠাব লাগে চম বস্তুৱয়ে আজি ভোট জলকীয়া হওক নিমখত দি
অ
অলপ পানীটো শুকুৱাই পেলাই তাৰ পিছত মই তেল দিওঁ ঠিক তেনেক আমাৰ আচ খি মই তেনে েই বনাইছো দেই উ নিমখত টুকুৰা কৰি কাটি মই তিনিদিন সোমোৱাই থৈছো খুলা নিমখ সত গৈ আমত ভৰাই তাৰপিছত উঠাই পেলাই মই ৰ'দত মানে সম্পূৰ্ণ এটা ৰ'দ নহয় মানে পানীতটো শুকাবলৈ ধৰা এনেকুৱা কাৰণ হলে আজি নিচিনা কাৰত হলে তো আধা বেলাতে এক্দম ধুনীয়া হৈ য তাৰিছত প্ৰথম বগা সৰিয়হ দি মই বৈয়ামত ভৰাই তেলতটো মই দি হালি দিলো কেঁচা তেল দিওঁ দেই মই পকাই নিদিওঁ কেঁচা তেল দিলে মানে বহুত দিনলৈ ভালে থাকে
আহ
ভিনেগাৰ ব্যৱহাৰ নকৰো কাৰণ নিমখত দিয়া আচাৰ মানে কোনোদিনে নষ্ট নহয়
ভিনেগাৰ দিলে ভিনেগাৰটো বেয়া নহ'ব কাৰণে দিয়ে
হয়ে দিয়া কিন্তু মই নিমখ দি পেলাই বনাওঁ যে মই ভিনেগাৰ নিদিয় নিদিলে মে আচাৰ বে নহ মই তাৰপিছ মই ৰ'দত নি দিলেও হয় আৰু আছা সুন্দৰ হৈ থাকে তাৰপা সেইখিনিকে মই তাৰ পিছত আকৌ পাছত মছলাটো ভাজি পেলাই অলপ আধা থেতে দিয়াই পেলাই সোমোৱাই দিওঁ আৰু এবক এনেকে ভোট জলকীয়াও বনাইছো অকলে
মই হেৰি মায়ে ম বনাই যে। মায়ে বনাই যে তাতে অকমান কেতিয়াবা এনেকে চাই থাকো।
উম মই আগতে সেই মায়ে বনাওঁ--হেৰি আইতাই বনাওতে চাই থাকো যে তাত থাকো। উম-উম-উম-উম
নিজে
এ চাই থাকিলে শিকা যায় ন?
উম নিজে সকোৱলে কৰি পোৱা নাই বাৰু।
অ এ এবাৰমান কৰিলে সাহসটো আহিব নহয়।
আহিব, উম।
টো ডিমাণ্ডো হৈছে ন? ভোট জলকীয়াাতো বহক
অ ভোট জলকীয়াাতটো থাকেই, আমাৰ ঘৰতো থাকেই ভোট জলকীয়া।
গতিকে তুমি ঘৰুৱা হেৰিত যদি বনাইছ
অ-অ অ সেইটো বিক্ৰী কৰে তো এইবিলাক বনাই-বনাই ন? সেইটো বিক্ৰী কৰে মই আজিলৈকে সেইটো কিনাটো ইমান নাই খাওঁ মানে
তোমাৰ কিনা ময়ো নাখাও বাৰু, কিনি আছাৰ নাখাও এই। সেইটো, ঘৰত বনাওৱে যদি ন
তাকে। বনাই
সেইয় আৰু, তাৰমানে মই এনেই নাথাকো আচলতে। এনেই-এনেই থাকো সময়খিনি মানে বেয়া পাওঁ, এনে থকি। আৰু কেতিয়াবা কিতাপ পঢ়ো অবইছে, কিবা সময়ত যদি কোনোবা টাইমত যদি নাই এতিয়া মই অলপ ফ্ৰী হৈ আছো, মই তেতিয়া কিতাপ পঢ়ো। আজ কালো কোনেও নপঢ়ে মই কিন্ত অলপ সেই দে আৰু। কিতাপ পঢ়ো কিন্তু, ভাল পাওঁ মই আগৰ ওপৰত ভাল পাওঁ মই মেট্ৰিক দিয়াৰ পৰা মই কিতাপ পঢ়ি খুব ভাল পাওঁ।
ময়ো ভাল পাওঁ, কিন্তু চব সময়তে পঢ়িব চবকতে পঢ়ি বেয়া পাওঁ। অ মোৰ মানে পৰিৱেশটো অকণ নিজৰ নিজান হব লাগে, তেতিয়া মই পঢ়ি ভাল পাওঁ। হুলস্থস্থুলীয়া হৈ থাকিলে পৰিৱেশটো মই অকণমান মানে মোৰ অলপ খেলি মেলি হৈ যায়। মই বেয়া পাও, তেতিয়া পঢ়িলেও মানে মোৰ মানে পঢ়া টো, মানে মই যিমান মনোযোগ লগাব বিচাৰো নালাগেগে আৰু।
উম-উম। উ, উ। চ
বাকী হেৰি কোনদিনা আহা তুমি। ফোনটো কৰি পেলাই মোক জনাবা আৰু
অ জনাম দিয়া জনাম। মই যামেই বাৰু উ কি। টো মানে ধৰা মই এতিয়াই ক'ব নোৱাৰিম কোনদিনা যাম। মই তোমাক আগদিনা ক'ব পাৰিম বাৰু। মই মানে মই চব ফালে মিলিব লাগিব। সেইটোৱে সেইটো মই জনাম দিয়া তোমাক ন অ অ ঠিক আছে ঠিক আছে ঠিক আছে বাৰু দিয়া হ'ব দিয়া ন উম উম উম।